হেল্ল'! অ কি কৰিছে?
এ ভাত বনাই আছো তই?
মই এই এটা স্কুলৰ পৰা আহি পাইছো যে ভাতকেইটাা তাইক দি আছো মোৰ বনাই হ'ল।
অ মই এতিয়া বনাই আছো হে ই আহিব যে স্কুলৰ পৰা।
অ',
তাকে- মই- বনাইছো এ খাচী মাংস অলপ বনোৱা হৈ আছিলে কালি
অ',
তাৰ পিছতে ধুনুুলে ব্ৰইলাৰ অকন আছে সেইকন ভাজি দিছো। তাৰ পিছতে ভাতকেৰেলা ভাজি- ছো। সেয়াই সেয়াই আৰু নাই, তই
মই সেয়া মাংস আছিলে কালি আনিছিলে-
অ',
হেয়া মাংস মুৰ্গী মাংস আনিছিলে লোকেল টো
অ',
তেতিয়া তাকে বনাই আছিলে গৰম কৰি দিলো আকৌ ভাজি এখন বনালোৱা
অ', পৰীক্ষিত আহিছে।
অ', আহিছিলে গ'ল।
অ', অ', শনিবাৰে আহে দেওবাৰে যায়গৈ সোমবাৰে যায় নেকি?
অ', তেনেকে আহে কেতিয়াবা কিন্তু এইবাৰ শনিবাৰ বুলি লগত কথা নাই এনে আহিছিলে।
অ', এনে শনিবাৰে বন্ধ থাকে দেওবাৰে বন্ধ থাকে জানো নাথাকেতো ন। সিহঁতক শনিবাৰ দেওবাৰ নাই ন। হয় ন।
অ', কৈ পেলে আহে আৰু উ'ম।
অ', মেহেকত দুবাৰ উৎসৱতে খা কানেহে ন দোৰত- পুষ্টিং হ'লে নোৱাৰিব আহিব। গলো।
দুৰত গলে নোৱাৰে আৰু
এ এঠাই এটা তিনি বছৰ মান থাকে চাগ ন- হে।
অ', তিনি বছৰ ৰাখিব।
অ', তাৰপিছত আকৌ ক'ত দিয়ে ন-
অ', অ', বেলেগত দিম।
তই ওলাবি চাবলৈ, জেগা চাব লাগে হয়।
অ', যাব লাগিব।
অ', তই যাবি তেতিয়া তই যদি যাৱ সেনেকুৱা জেগাড ভাল হলে আমিও যাম চামগৈ
অ', যাব লাগিব এবাৰ এই স্কুল বন্ধ হলে এমাহ মানে থাকিব পাম আৰু
অ', এমাহ থাকিলেওঁ ধেৰ।
অহ
নহ
অহ
নহয় এতিয়া বাৰু ওচৰতে আছে দৈৰত গ'লে
হে দূৰত গ'লে এমাহ
এমাহে বন্ধ লগে লগে যাবি আৰু এমাহ থাকি আকৌ বন্ধ খোলা আগে আগে আহিবি আৰু নহ
অহ
সেনেকে যোৱাই ভাল, আমি এতিয়া বন্ধত যাম বুলি ওলাইছো, কি কও আৰ সময় সুবিধা আমি এহ হেৰিত যাম নেকি এবাৰ কি বোলে দাৰ্জিলিং
অহ
দাৰ্জিলিং খন চাই আহিমগৈ বুলি ভাবিছো।
অহ গোটেই কেইজনী যাবহ
অহ, গোটেই কেইজনী যায়।
উম
তাৰ পিছতে আকৌ পৰীক্ষা শেষ হোৱাৰ পিছত আকৌ ঠাণ্ডা অকমান ঠাণ্ডা ঠাণ্ডা পৰিলে
অহ
বানাৰস যাম বুলি ভাবি আছো। বানাৰসত সেয়া হেৰি বিলাক চাব ভাল লাগে হয়
জানো গৈ পোৱা নাই।
অহ এয়া ইউটিউবত দেখুৱা থাকে যে চোৱা নাই জানো।
জানো
মানে মণিকা ঘাট সেয়া দেখুৱাই থাকে যে
অহ
অহ সেইবিলাক চাব মন যায় নহয় এয়া দেখি দেখি
তেনেকে যাব পাৰিব ট্ৰেইনতে হয়।
উম ট্ৰেইনতে যাম আউ। গৈ পালা এতিয়া যাতে বেছি ছুটি থাকা হয় বোলে হয় পা বেছি দূৰ নহয়ে। এয়া ঠিকে। দাৰ্জিলিং পা অহ' তই ইহঁতক চুত সি নাই যে
অহ অহ।
সেইকাৰণেহে বোলো আকৌ আহিম আকৌ ঠাণ্ডা পৰিলে যাম আৰু এতিয়া গৰমো বাৰিষা এনে ধৰি লোৱা হেৰি এয়া নাৱে চাৱে উঠিবলৈ অকণমান দিগদাৰ হয় ।
অহ এতিয়া ভয় লাগিব এতিয়া পানী মানে বহুত হৈ থাকে যে।
উম' তাত গংগা খনত মানে নাও এদি গোটেই হেৰি দেখুৱাল লৈ ফুৰে। তাৰপিছতে অ', ঘূৰাই লৈ ফুৰে আৰু এটা মণিকা ঘাট বুলি এটা আছে নহয়। তাত একে অ', হৰহ মানুহ খৰি দিয়ে থাকে। গে দিয়ে থাকে। অহৰহ দিনটোত কিজানি পাঁচ ছটামান চিত জ্বলিয়ে থাকে নেকি?
অ'-অ',
দিনটোতে।
ধৰা চোন ভয়ে লাগিব চাবলৈ।
অ' হেৰি এনি টাইমে দিনটোতে নহয় এনি টাইমতে। পাঁচ ছ খনকে চিত তা থাকেই বোলে। এ আমাৰ ওচৰৰ মানুহে এজনি গৈছিলে নহয়।
অ',
চাই আহিছে।
তই হেত ।
লিয়ে থাকে মানুহে এই খৰি দি আছে আনি আছে খৰি দি আছে আনি আছে তেনেকুৱা। চাবলৈ ভয় নালাগে তাত মানুহ ধেই থাকে। কে। বহুত মানুহ হে চুৱা মানুহ। তাৰপিছত আকৌ খৰি দিয়া মানুহ সোপাও থাকে ন।
অহ,
বোলে সেয়া খৰি দিলে হেৰি হয় মুক্তি পাইয়া ধৰি ল। আত্মটোৱে মুক্তি পায়। সিকানে অলপমান দূৰত-দূৰত। মৰিলেও মানুহৰ খোবা তালো লৈ-লৈ আহে।
অ-অ,
সেয়া হেৰিয় শিৱ পাৰ্বতীয়ে সাও দি থৈ গৈছে। সেইডোখৰ জেগাত, এ তাৰমানে উ', সেই পাৰ্বতী বোলে কিবা ফুলি এপাতহে হেৰাইছিলে নহয়।
অ।
ফুলিৰ পাত হেৱাতে বিচাৰি ফুৰিছিলে পোৱা নাছিলে। তাৰপাছত হেয়া নোপোৱা কাৰণে সেই তাৰ একে খঙতে জ্বলি গ'ল যে।
অ।
ফুলি পাত বিচাৰি বিচাৰি নাপাই সেয়া এতিয়া আহৰহ মানে, হেৰি জ্বলিয়ে থাকে চিতা জ্বলিয়ে থাকে তাৰ চাবিচোন ইউটিউবত পাবিহে মাৰি দিলে মণিকা ঘাট বুলি। বানাৰসৰ উম বানাৰস
উম।
তেতিয়া চাব মন যায় ন।
হা
চাব মান যায় বোলো।
অ এই কলিকতাৰ ফালে নহয় জানো?
অ জানো সেইফালে নে বানাৰস বনাৰস বুলি থাই দখত যে
সেফালে যায় নেকি বোলো।
অ সেইফালে যাই নেকি? জানো কোনফালে যাই নাজানো। জানোৱা মুঠতে মানুহ গৈছে আ কৈছে শুনিছো সে যাব মান গৈ আছে। এতিয়া গৰমত গৰম অলপমান তাত। এতিয়া ধৰি ল দাৰ্জিলিং ঠাণ্ডা ন। বানাৰসত গৰম ।আহ, বানাৰসত গৰম যে। এয়া জুলাই দহ তাৰিখ মানে যাম নেকি?
অ, ট্ৰেইনত যাব লাগিব।
যাম অ।
ট্ৰেইনতে যাম। ট্ৰেইনত। ক পেলা নামি। তাৰ। তাপিছত গাড়ী লৈ যাব লাগিব তালকে। আমাৰ মানে ইয়া অ মাজনীৰ লগৰ ছোৱালী এজনীৰ গীয়েক থাকে। ঠিক আছে, চব ঠিক কৰি দিব আৰু। হা ৰুম চোম।
অ', অ।
আমি গৈ আ হে চাম বা
অঅ
ওলাবি তেনেকে যাব কাৰণে।
কেতিয়া বাৰু যাব নোৱাৰিমে এবাৰ।
অঅ।
গলে যাব লাগিব।
অ মানুহ সৰহকে গ'লে ভাল লাগে ন? জাক পাতি গোটেই খিনি চাই আহিলে
অ যাব লাগিব দাৰ্জিলিং গৈ পোৱা নাই নহয়, কেনেকুৱা?
কত?
দাৰ্জিলিং বোলৈ গৈ পোৱি নাই।
গৈ পোৱা নাই।
হ
আহ ওলাবি সময় সুবিধা মিলাই।
যাব লাগিব দিয় এ সেইফালে যদি হেৰি মানে কচ চচিং হয় যদি সেইফালে তেতিয়া যাব পাৰিমেই বাৰু হয়।
অ এই নহয় তাতে আৰ্মি চাৰ্মি সবা পষ্টিং নিদিয়ে দেখোন। সেয়াত নিদিয়ে শুনা নাই নহয়। অ মোক সেই দাৰ্জিলিঙত দিয়া বুলি এনে বেলেগ বেলেগ ঠাইতহেঁ দিয়ে।
অ
তাকে এইবাৰ ক'ত কৈ আঁ ন?
অ আৰু চবিতিয়া মই উ একতিয়াল মাজনী
তাই কাইলৈ যাবগৈ । অ এতিয়া আহিল নে নাই স্কুলৰ পৰা নাই আহা?
আমাৰ এই আহিলে।
অ স্কুলৰ গাৰিতে আহে আৰু
অ স্কুলৰ গাড়ীতে হ হেৰি ঘৰতে নমাই দিয়েহি।
অহ ত যাবা নালাগে আৰু।
নালাগে।
উম।
এতিয়া ঘৰতে দায়েক্ত না
গাইত যাওঁতে উঠাই লৈ যায়।
অ যাওঁতে ঘৰ ঘৰপৰাই লৈ যায় আহি।
ঘৰৰ পাই লৈ যায়।
অ সেইটো কাৰণে মানে ইমান চিন্তা নাই আকৌ মাথব বৌ কৰিব নালাগে আৰু।
অ তাই গাই আও।
অ হাইস্কুলৰ গাই হে।
উ আকৌ আহি পেলাই বাটতে নমাই দিয়ে আৰু। টেনচন নাই দে তোৰ থোৱাত। টেনচন নাই আৰু। ৰাতিপুৱা সোনকালে উঠি খুৱাই পুৱাই ধুম ধাম উলিয়াই দিলেই হ'ল ন?
অহ
একে টিফিন চিফিনত দি পঠিয়াই নে কি?
অ টিফিন দি পঠাও।
অঅ অঅ।
যায় ভাত খাবলৈ মন নকৰে সেইকাৰণে টিফিনটো দি পঠাও আৰ এনেও বা দিবই লাগে
অ এনেও আজিকালি টিফিন যৰা থাকেই ন
অহ
সেইটো আৰু এ সৰু পৰাই মানে সেইটো থাকিবয়ে টিফিনটো, ৰাতিপুৱাই উঠি ভাত পানী বনাই দিউ আৰু
অ ভাত বনাই দিও খাওক নাখাওক তেওঁক বনাই দিও মা
অহ খাওক নাখাওক এগৰহা ওলাইও থাকিব তই খোৱাই থাকিবি হো হো, নহয় এনে ন খাব নহয় সৰু ছোৱালী এলাহতে ভাত নাখায়
হে হেৰি নহলে খাই এগৰহা খাই নগলেও মানে
অঁ, অঁ আকৌ এই সোপা ইটো সিটো খাই আহি ব আকৌ বেমাৰ হ'ব ন, দে হ'ব বাৰু ৰাখিছো ন
অহ হ'ব দিয়ক অ
হ'ব দে উম কি হ'ল বোলে